হেল্ল' অহ কি কৰি আছ
অহ এই মাৰ অলপ হেল্প কৰি আছো ৰ'বা মায়ে মানে চাউল চাউল বাচি আছে সেইটো কাৰণে মাৰ অলপ হেল্প কৰি আছো হয় হয় খালো এতিয়া মানে অলপ। ৰেষ্ট কৰিছো ৰেষ্ট কৰাৰ পাছত মানে টিউচন আহিছে।
অহ তুমি টিউচনো পঢ়োৱা নেকি টিউচনো পঢ়োৱা নেকি তুমি, মানে কেইজন ষ্টুডেন্ট আছে তোমাৰ।
বৰ্তমান আগতে পঢ়াইছিলো আগতে মানে পাঁচ ছয় জন মান আছিলে। এতিয়া মানে বৰ্তমান সিহঁতে মানে ক'ত গৈছে সেইটো কাৰণে এজনী আহে আৰু এনে। পঢ়িব কাৰণে
বহুত টিউচন টিউচন আছিলে চাৰি পাঁচ
হয় মানে মেইন কথা বেছি দূৰ দূৰ হৈ যায় ন মানে ঘৰত আহিব কাৰণে দিয়ে মই মানে ঘৰত যোৱা কে এনেকুৱা টিউচন
অহ মই মোৰো ঘৰতে আহিছিলে সৰুত মানে অ কেইদিন যোৱা যোৱা বছ ৰ মান যোৱা বছৰ মান মই টিউচন পঢ়াইছিলো তোমাৰ ধৰা চাৰি পাঁচ জন ষ্টু ডেন্ট আছিলে ষ্টুডেন্টক মই মানে কৰিলো তাৰপিছত পিছত এ পঢ়াব মই ইচ্ছা নহোৱা হ'ল
হয় আৰু এইখিনি পইচা দি নুখুলাই সেনেকুৱা টাইপ হৈ যায় কিন্তু তেতিয়া নিজৰ পকেট মানিও ওলাই যায় সেইটোও হয় আৰু মানে এনেকুৱা ভাল নালাগে আৰু ব'ৰ মানে এনে বস্তু পঢ়াইছিলো মইয়ো ঘৰতে মানে অ যেনেকুৱা ঘৰ পাঁচটাকে পঢ়াইছিলো আৰু এজনক মানে টিউচন কৰাব গৈছিলো
মোৰ তেনেকুৱাই আছিলে মোৰো তেনেকুৱা আছিলে চাৰি
আৰু মানে বেছি সৰু ছ'লী মানে ল'লে বেছি হেৰি মানে বহুত মাথা হেৰি হয়
সে মোৰ এটা আছিলে ফাইভ ক্লাছৰ অসমীয়া স্কুলৰ এটা ল'ৰা আছিলে মানে তাক মই এ বি চি ডি শিকাওঁতে শিকাওঁতে ছয়মাহ গ'ল তাক এ বি চি ডি শিকাব পৰা নাই মই এতিয়াও বেয়া লাগে এ সৰু ল'ৰা ছোৱালী কব গ'লে ফাইভ ক্লাছৰ কিমান সৰু হ'ব কোৱা চোন, ফাইভ ক্লাছৰ ল'ৰা ছোৱালীটো তোমাৰ ডাঙৰে হ'ব ন তাই মানে এ বি চি ডি টো পুৰা কয় শুনা না কথাটো এ বি চি ডি টো পুৰা কয় তাৰপিছত তোমাৰ কি হয় এ বি চি ডি কোৱাৰ পিছত তুমি এফ টো ক'বই নোৱাৰে ই ৰ পিছত এফ টো না যানেই মানে কি ক'লো ছয়মাহ তাক পঢ় এ বি চি ডি শিকাওঁতে গ'ল
হয় হয় তেনেকুৱা হয় আমাৰো কাষৰ এজনী ছোৱালী আছে অহ তাই ক্লাছ ছি ক্সত পাল গৈ অ বেছি বয়স হোৱা নাই মানে এনে বাৰ বাৰ তেৰ মান এনেকুৱা হয় আৰু এঘাৰ বাৰ তেনেকুৱা হয় মানে বহুতে মানে সে পঢ়িব নোৱাৰে হয়
মানে
মেইন কথাই কি হয় টিউশচনতো মানে বহুতে নিৰ্ভৰ কৰি থয় ন টিউশচনত কৰাই দিছো মানেটিউশচনেে টিচনৰ টিচাৰ বোলে ভালদৰে পঢ়াব সেইবোৰ কৰিব এনেকুৱাতো নহয় মা দেউতা অলপ গাইড দিব লাগিব মা দেউতা অলপ পঢ়াব লাগিব ন আৰু বহুত চলিছাব বাা মা দেউতা ভয়ে নকৰে সেইটো কাৰণে মানে সিহঁতে অলপ হয়
মইতো ভাবো টিউচনত ভালকে পঢ়াব লাগিব আৰু তোমাৰ ধৰা কিছুমান ল'ৰা ছোৱালী থাকে অ নহয় আহ যি দিছে যিহেতু ত মানে ভাবিও আৰু মই নিজাকে আহিছে অলপ শিকাই দিও সেনেকুৱা মনত লাগে আৰু শ তে শিকোওঁতে নি শিকিলে মানে বেয়া লাগে নিজকো বেয়া লাগে সেনেকুৱা লাগে মাষ্টনীটো কি শিকালে এনেকুৱা গাধা এনেকুৱা মনত ভাৱ আহে নহয় এ এতিয়া ন একো নাজানে মাছনো একো শিকোৱা নাই এনেকুৱা ভাল লাগে নহয় তাৰ পিছত মই নকৰাই হ'ল
হয় হয় তেনেকুৱাও ভাল নালাগে মানে এনেকুৱাতো ক'ব নালাগে
অ তুমি এনে টিউশচনত তুমি টিউশনত যদি টিউচনত যদি ষ্টুডেন্ট তোমাৰ মানে কথাবোৰ নুশুনে তেনেহলে তুমি কেনেকুৱা ধৰণৰ পানিছমেণ্ট দিয়ে তোমাৰ
হয় মানে মইতো ইকুৱ কেে পানছো মানে নিদো লকি বহুত এটা বস্তু কি য পঢ়াই থাকো ন মই পঢ়াই পঢ়াই পঢাই নোৱাৰে পৰীক্ষা সময় আহিল আৰু এইটো বস্তু নোৱাৰিলা মানে মোৰ নিজেও টেনচন লাগিছে নাই যিহেতুৰ া আহি গৈছে আৰু এইটো বস্তুৱে মানে কম্লি মানে বেলেগতটো কেনেকাকে মোক কৰাম ন এনেকুৱাকে মানে মোৰ নিজে ভয় লাগি থাকে না যিহেতু আমিও পঢ়িছো হয় কি কলা
দিছিলো জানে তুমিতো একো দিয়া নাই বো মই কেনেুৱা দিছিলো জানো ম মানে ষ্টুেট কলেও প পৰ মই কেনেকুৱা দিলো অ শুনা মোৰ কথাটো কেনেকুৱা দিব লাগে মানে কি কৰিছে মই তাৰপিছত ষ্টুডেন্টক বঢ়ালো বঢ়ালো বঢ়ালো ন শিকিলে এটা হাত উঠাকে ধৰিব দিলো তাৰ পিছত তেতিয়াও মনত নপৰিল বেলেগ হাতও চিধাকে খাৰ হৈ দিলো তেতিয়াও তাৰ মনত নপল তাৰ পিছত এটা ভৰিত থিয়া হৈকে তাক পঢ়াও তাৰ পিছত তাৰ মন
এনে মাৰো অলপ চলপ মাৰটো মাৰো মানে বেছি খং উঠি গ' তেতিয়াহে অলপ মাৰো
মই নামাৰো মই অ মাৰিকে মানে ইি মানে পাহৰি যাব অলপ পিচত যেনেকা পিছত যেনেকা থিয়া হৈকে তাক পঢাও পঢও পঢ়ও যেতিয়া মনত মন ম সি আহিব সোমাব সি ভাবিব মই শিকিমেই বুলি তেতিয়া তাৰ পিছত বহিব দিওঁ নহলে তাৰ এটা ভৰিত খাৰা হৈকে মই পঢ়ও মই নামাৰো পোৱালী বিলাক বিেয়া লাগে নহয় সৰু পোৱালি
হয় হয় তেনেকুৱাাত সৰু পৰা মুখতটো চাই অল অ সেইহতে মানে মুখক মাক মা দেউতাকো কৈ দিব
এনে পঢ়াতে মানে পনিশমেট শু ষ্টুডেণ্টে যদি শিকিব নিবিচাৰে তেনেহ'লে পানিছমেণ্ দই লাগিব অলপ ভয়তো দি ভয় ভয়তো দিবই লাগিব ন অ আমাৰে থাকে ন স্কুলত মানে টিউচন দিছে কিহৰ কাৰণে অলপ আমাৰ পৰা শিকক যিহেতু স্কুলৰ পৰা শিকা নাই সেনেকুৱা বুলি মা মা দেউতাকে ভাবিকে দিয়ে ন সেইকাৰণে মানে মই
মানে স্কুলৰ পানিচমেন্ট দিয়াো মানে পতকে ক'ব নোৱাৰে ন যিহেতু তাতে বহুত
তোমিএনে তুমি এনে গুৰুত্ব কিহত দিয়া মানে ডেন্টিষ্টৰ বোৰৰ কি কি চাবজেক্টত তুমি বেছিকে গুৰুত্ব দিয়া এইটো শিকিলে পিছত
হয় যেনেকুৱাকে ধৰি লোৱা এতিয়া অসমীয়া মিডিয়ামক মই পঢ়াও ন সিহতৰ যদি হিন্দী চাবজেক্ট বোৰ থাকে, সিহতেটো হিন্দী বেছিভাগ ধৰিব নোৱাৰে না আখৰবোৰ চিনি নোপাই ন, সেইটো কাৰণে মই মানে হিন্দী অলপ ভালদৰে চাই দিওঁ। আৰু এতিয়াও মানে মই ভাবিছিলো মই প্ৰথম প্ৰথম
অসমীয়া স্কুলৰতো হিন্দী ইমানটো নাথাকে। তোমাৰ হিন্দী চাবজেক্টটো তোমাৰ তে নাই নাই এইট লৈকে থাকে। নাইন লৈকে থাকে নেকি মাইনৰ? তাৰ পিছত চাবজেক্ট চুজ কৰিব দিয়ে।
হিন্দী স্কুলটো হা হিন্দী স্কুল ইংলিছ কাৰনে এটা চাবজেক্টটো থাকিবই নজনা চাবজেক্ট।
এতিয়া বৰ্তমানতো তোমাৰ এই অসমীয়া স্কুলত তোমাৰ চাবজেক্ট চাইন্স, মেথ চব ইংলিছত কৰি দিছে। এতিয়া বৰ ভাল কৰিছে, কিন্তু এটা এইটো কৰি বৰ ভাল কৰি যে মানে মই আগৰ পৰাই মানে
যিহেতু চব শিকিব লাগে নহ।
অ', শিকাটো ল'বই লাগে, অ', হয়। তুমি ঠিকেই ক'লা, শিকাটো ল'বই লাগে। তেনেকুৱা কাৰণে মান আজিকালিতো য'তে যোৱা ইংলিছতটো মানে ব্যৱহাৰ কৰা হয়েই।
হয় হয়। আজিকালি চবতে চাবা, চবতে ইংলিচহে বেছিভাগ মানে
উম, সৰু হয়। ইতিয়া মানে সৰু সৰু ল'ৰা ছো ছোৱালীবোৰত চাবাচোন ইংলিছ স্কুলত দিয়ে ক্যুকী ইংলিছ মানে আজিকালি চব ৱৰ্ল্ডত চলে ন তোমাৰ। অ', বিশ্বত চলে। ইংলিছ তাৰ কাৰণে আমিও ইংলিছত গুৰুত্ব দিব লগা হৈ যায় আৰু মেথছ আৰু ছাইন্ঞ্চটো সেইটোতো আমাৰ বেছি বেছি গুৰুত্ব বস্তু, যিহেতু ছায়ন্সৰ দ্বাৰাই আমি বহুত বস্তুবোৰ শিকিব পাৰোঁ, মেথছৰ দ্বাৰাই আমি জীৱনৰ ফাইনেনচিয়েল কণ্ডিচন বোৰ মেইনটেইন কৰিব পাৰো। তেনেকুৱা কাৰণে আমি ইংলিছ তোমাৰ ইংলিছটো আমাৰ ইম্পৰ্টেণ্ট হৈ গৈছে আজিকালি। এনেকুৱা হিন্দী-চিন্তি আজিকালি ইমপৰ্তেণ্ট ইমান নকৰে। ইমান নায়েই ইমপৰ্তেণ্ট, অসমীয়াটো আৰু অসমতে চলে বাহিৰততো নচলে, তে সেইকাৰণে ইংলিছতটো য'তো চলে। অসমতো তুমি য'তো যোৱা, ইংলিছত কোৱা ইংলিছত কোৱা তেতিয়াহ'লে এটা নহয় এটা ওলাবই, তোমাৰ ইংলিছত তোমাৰ
দিয়ে আৰু ইংলিছটো মানে বেছি বেছি গুৰুত্ব দিয়ে আৰু মানুহবোৰ তুমি বাহিৰত ইংলিছো বহুতেই নাজানে যদি হিন্দীয়ে অলপ কথা পাতিলেও, সেই সেইটো মানে ভাল আৰু। লেকিন আৰু বেলেগ লেংগুৱেজটো এনেকে ইউজ নহয়।
অহ তোমাৰতো য যোনটো এৰিয়াত যাবা সেইটো লোকেল এৰিয়া লোকেল লেংগুৱেজ ব্যৱহাৰ হ'ব না, তুমি বাহিৰত যাবা তুমি হিন্দী ক'লেও সিহতে বুজি নাপাব। ইংলিছতে ক'ব লাগিব, সেইকাৰণে অ' তুমি জাপান যোৱা, যোৱা, তাৰ পিছত তুমি বাংলাদেশ যোৱা, তাৰ তুমিটো তেহতৰ লোকেল লেংগুৱেজ টো শিকিব নোৱাৰা। কিন্তু তুমি ইংলিছত কবা সিহঁতে বুজি পাব। অলপ হ'লেও বুজি পাব। সেইকাৰণে আমি ইংলিছটো বেছি বেছি গুৰুত্ব দিব লগা হৈ যায়, গৈছিলে। সেইকাৰণে মানে মই বেছিভাগ ষ্টুডেণ্টক পঢ়াইছিলোঁ, সিহঁত ত' কাৰণে ইংলিজৰ কাৰণে মই অলপ জোৰ দিছিলো।
হয়, তেনেকুৱাটো হয়। কিন্তু মানে যেনেকুৱা তুমি ষ্টুদেনক যোনটো চাবজেক্ট বেছি কে মানে ভাল নোপোৱা ছাবজেক্টটো থাকে ন, এইটোৱেই বেছিকে পঢ়াব লাগে। যিহেতু মই ক'লো ন তোমাক, অসমীয়া মিডিয়ামৰ কাৰণে হিন্দীতটো অলপ টান, অলপ কি বহুতেই
অ', মই-মই, সমুখৰ, মই মোৰ কথাত টো শুনা হয়-হয়। মোৰ কথাটো শুনা, তুমি মই অসমীয়া মেদিয়াম ৰ পৰা মানে আজি মই ডিগ্ৰী গ্ৰেজুৱেট কৰিলোঁ। অসমীয়া মেদিয়ামৰ পৰা মই জানো নহয় অসমীয়া মেডিয়ামৰ কি বেছি প্ৰব্লেম নহ, আৰু হিন্দী মেড কি প্ৰব্লেম, সেইটো মই জানো। যোনেই অসমীয়া মেডিয়াম হওঁক হিন্দী মিডিয়াম হওক মানে আমাৰ প্ৰব্লেমটো সেইটোতে, তোমাৰ ইংলিছতে প্ৰব্লেম। আৰু এইটো এ এভৰিথিং আমি শিকি যাও। মানে লাহে লাহে শিকি যাওঁ, অসমীয়াও লিখিব ক ব তাৰপিছত তোমাৰ পঢ়িবৰ কাৰণে সহজে হয় তেনেকুৱা ধৰণ ধৰা সেইকাৰণে আমি এ ইংলিছৰল। অলপ আহ সেইটো গুৰুত্ব দিব লগা হৈ যায়।
হয়-হয় ইংলিছতোতো অলপ গুৰুত্ব দিব লাগে যিহেতু আৰু ইংলিছটো পঢ়ি লৈ যিটো ইমান তানো, নহয় ক'ব গ'লে যিহেতু তাতে মাত্ৰা বোৰো নাথাকে। হয়, মানুহ যদি পঢ়ালে-পঢ়িলে ভালদৰে পঢ়িব।
অ' তোমাৰতো আমিযে পঢ়িব পাৰো আমিএ বুজি পাওঁ সৰু ল'ৰা ছোৱালী বোৰে টো বুজি নাপাই আৰু অ-অ, অসমীয়া মিডিয়াম ত যেনেকুৱা আমি যেতিয়া এ ক্লাছত ছত আছিলো তেতিয়া আমাক এক দুই পঢ়োতে ইমান টান লাগে এতিয়াতো বৰ্তমান আমি ভাবো এক দুই পঢ়া শিকেই বস্তু নেকিয়া এনেই আহি যায় বুলি যেন লাগে হয় কি নহয়। তেতিয়া আমি এক দুইও মুখা স্থ কৰিব লগা হয়। মানুহে মানে সৰু পৰাই ভাবিব লাগে যেতিয়া আমি যিহেতু শিকাই আছো সেইটো সৰুৰ পৰাই। শিকাব লাগিব আৰু সেইটোয়ে বুজি পাম যেনিবা আমি কিবা ভাষা কওঁ তাতেতো আমি গ্ৰামাৰটো। মিলাও আমিতো গ্ৰামাৰ পঢ়া নাই লোকেল লেংগুৱেজত। সেইকাৰণে মে গ্ৰামাৰটো আমাৰ নি যে মনত থাকি যায় সেইকাৰণে মিলিকে ক'ব পাৰো ল, তেনেকুৱা ইংলিছৰো এটা গ্ৰামাৰ থাকে। সেইটো আমি মিলা ক'বতো নোৱাৰিম সেইকাৰণে আমাক পঢ়িব লগা হয় সেইকাৰণে আমি ইংলিছ ব্যৱহাৰ কৰিব লগা হয় বেছিকে হয় কি নহয় তুমি কি ভাবা?
হয়-হয় এইটোতো ঠিকেই গ'লা তুমি বেছিকে ইংলিছ ব্যৱহাৰ কৰা হয়, আজি কিন্তু
অ-অ তুমি এটা ভাল এটা ভাল এটা ৰেষ্টুৰেণ্টৰ যোৱা তাতে, প্লিজ ছাৰ এনেকুৱা ময় ডাইৰেক্ট ইংলিছত ইংলিছতে তোমাৰ ক'ব আ', আযে মানে আহক ছাৰ থেংক ইউ ছাৰ মানে ইংলিছো ব্যৱহাৰ কৰা হয়। আৰু ইংলিছ ইং অঁ', ইংলিছ লেংগুৱেজটো মানে অলপ অলপ ৰেচপেক্টফুল লেংগুৱেজটো।
হয়, এইটো টো তুমি ঠিকে ক' ইংলছতো মে লেংগুজ টো বেছিকে ৰেচপেকফুলি হয়।
অ' যেনেকুৱা আমি-আমি কথা পাতো অ', অ' হ'ব দিয়ে বুলি কওঁ তাতেতো ইংলিছত অ' থেংক ইউ বুলি কোৱা হয়।
হয়, মানে ইজিলি হৈ যায় আৰু মানে হয়, জানিলে মানে সহজতে ক'ব পাৰ কৰা যায় আৰু।
অ' যেনেকুৱা ৰেচপেক্ট দিয়া হয় অ', দিয়া ঠিক আছে দিয়া ইয়াৰ বিষৰ পিছত ভালকে কথা পাতিম দিয়া।
হয় ঠিক আছে দিয়া হ'ব।